কি খবৰ বোলো।
অ, আছো ৰ'বা! এই চাহ খাব ওলাইছিলো আৰু,
অঁ, অঁ, অঁ হয় নেকি অঁ, অঁ, অঁহ অঁ, এইফালে আহিছিলো ৰ বা এনেই খোজকাঢ়ি অলপ।
অঁ, অঁ
এ এনে আৰু খোজকাঢ়ি অলপ তাকে ভাবিলো। তাত মে কৰো বোলো অ আজিকালি বোলো বন্ধুবিলাকক মানে ফোন কৰিলে তোমাক ফোন কৰিব পালোঁ বাৰু কিন্তু। কিছুমানক মানে বন্ধু ফোন কৰিলে সেই ব্যস্ত হৈ থাকে দেখোন আজিকালি
অঁ, হয় হয় তাকেইেতো আজিকালি মানে সকলোৱে প্ৰায় ব্যস্তই। লগে নোপোৱা হৈছো আকৌ।
হয়, হয়, হয় এইটোৱে মই মানে। আমি কলেজত থকা দিনবোৰত মানে ফোন কৰিলে পাইছিলোৱে আৰু কি খবৰ খাতি সুধিব কাৰণে। কিন্তু, আজিকালি মই দুই এটা মাৰি চালো স তেওঁলোকে কৰে অলপমান পিছত। কৰি আছো ৰ বা মই মানে এই ডিউটিত আহিছিলো বা অফিচত আছো। অলপমান ব্যস্ত আছিলো আৰু। তাকে এয় ভাবিলো আজিকালি সঁচাকে জীৱনটো কেনেকুৱা হৈ গ'ল ন?
অঁ তাকেতো প্ৰায় সকলো বন্ধু আজি ব্যস্তই থাকে! যিহেতু মানে?
অঁ,।
আমাৰ জীৱনত বন্ধুত্ব সকলোৰে জীৱনত মানে বন্ধুৰ? প্ৰয়োজনটো অতি গুৰুত্বপূৰ্ণ গতিকে, সুখ দুখৰ কথা পাতিবৰলৈই হওক? মানে এনেকৈ প্ৰয়োজন হয় কিন্তু মানে আমি! যেতিয়া মহাবিদ্যালয় বা স্কুলীয়া দিনত আছিল তেতিয়া মানে সকলোকে। প্ৰায় লগ পাই থাকিছিলোঁ কিন্তু এতিয়া মানে যিমানেই ডাঙৰ হ'লেও মানে। কৰ্তব্যৰ বুজা বাঢ়ি গ'ল যিহেতু মানে। সকলোৱে ব্যস্ত হ'বলগীয়া হৈ গৈছে।
অ, সেইটোতো উপায়ো নাই মানে সেই আৰু মানে এইটো বয়সে এনেকুৱা। যে কিবা এটা কৰ্ম কৰিবই লাগিব এইখিনি সময়তে মানে তেতিয়া হ'লে মানে? পিছৰ কাৰণে অলপমান ভাল হ'ব বা পিছত হেই আৰু? তাকে তোমাৰ যদি এতিয়া আকৌ মানে? মানে স্কুলীয়া দিনৰ বন্ধু বিলাক মানে আছে নে বোলো?
অ, আছে বাৰু নিশ্চয় আছে মানে তেওঁলোকো এতিয়া পৰাই মই এনেকৈ লগ নোপোৱা হৈছোেই ধৰা? কেতিয়াবা কাৰোবাৰ কিবা আঁ বাৰ্থডে' এনেকুৱা অনুষ্ঠানত। তেতিয়াহে মানে লগ পোৱা যায় বাৰু বিশেষকৈ এনেকুৱৈ মানে লগেই পোৱা নহয়।
অঁ, সেইটো হয় কিন্তু তাকেতো এনেকুৱাই হৈ গৈছে মোৰো একেই দিয়া মোৰো? সেই দুই এজনক মানে লগ পাওঁ আৰু য'ত মানে আমাৰ ইমান মোৰ বন্ধু আছিল এতিয়া মানে? দুই এজনকে লগা কোনবা কোনোবা ক'বাত বেলেগত পঢ় গৈছে বা বাহতঢ়িব গ'ল মই এইদিনা খন! এজন বন্ধুৰ পৰা শুনিলো মানে শিলচৰ তেনেকুৱা জাগাত মানে পঢ়ি আছে!
হয়
বা এই ডেইহি তেনেকুৱাত যায় মানে মানে তেওঁলোকক মানে এই আজিকালি অসম্ভৱ আৰু লগ পোৱাটো! অ
তাকেইতো মানে বেয়াও লাগে দিচোন মানে, এ তেওঁলোকক আজিকালি লগ পোৱা নাযায় যিহেতু তেওঁলোকৰ ব্যস্ত থাকে কামতে৷ কিন্তু মানে, এই যেতিয়া মানে ধৰা লগ পোৱা হয় কিন্তু মানে বহুত ভাল লাগে আৰু হয় ন?
অ' বিৰাট ভাল লাগে৷
আমি বিশেষ, আমি বিশেষকৈ মানে মানে এই দুৰ্গা পূজাৰ সময়ত লগ পাও৷ আমাৰ স্কুলেই বন্ধ হ'ব ৰ' লগত মানে আমি প্ৰত্যেক বছৰে দুৰ্গা পুজাত এদিন যাওঁ ওলাই, তেতিয়াই লগ পোৱা হয় আৰু হয়, হয়, তুমি তুমিও গৈছিলা নহয় এদিন৷
হয়, হয়, হয়, হয়, ভাল লাগি ছিল মানে অলপমান বৰষুণো পাইছিলো, কিন্তু তাৰে মাজতে আমি ফুৰৰ্তি আছিলো আৰু অলপ তেনেকে, অ' অ'
অ' খুব ভালেই মানে এনেকুৱা ধৰণৰ অনুষ্ঠান বিলাক, পূজা-পাৰ্বন বিলাক আহি থাকিলে মানে তেনেকৈ মানে এটা লগ পোৱা মানে হয় আৰু আৰুতো এনেকৈ লগ পোৱা নহয় দেচোন
তাকেতো আগতে স্কুলত মানে সদায় সদায়াই লগ পাইছিলো কিন্তু আজিকালি কেনেকুৱা লাগে মানে এদিনো লগ নাপাওঁ বা বছৰৰ মূৰত এবাৰ আহে বাৰ বছৰতো লগ নাপাওঁ কেতিয়াবা সেনেকে আহে হয় হয় তাকে এনেকুৱাই বন্ধুবোৰ কিছুমান কিছুমান মানে এনেকুৱা বন্ধু আছে কিন্তু মোৰ জীৱনত মানে ইমান ঠিক নহয়
অ অ তাকেই তো মানে মানুহবোৰৰ জীৱনত মানে ভাল বা যিহেতু বন্ধু থাকেই মানে সকলোৰে লগত নিশ্চয় এনেকুৱা ধৰণৰ কিছুমান অভিজ্ঞতা হৈছে তোমাৰো নিশ্চয় হৈছে ভাল বেয়া
অহ
বাৰু কোৱাচোন তুমি প্ৰথমে কেনেকুৱা কি অভিজ্ঞতা
অ মোৰ অভিজ্ঞতা ক'বলৈ গ'লে মই এদিন মানে বিপদত পৰিছিলো আৰু মানে সৰু সুৰা বিপদে এই কিবা খন মানে প্ৰয়োজন মানে কিবা এ পাহৰিলো বাৰু কিন্তু কিবা এটা প্ৰয়োজন আছিল প্ৰয়োজনত মানে মই বন্ধুজনক মানে সেই ফোন কৰিব চেষ্টা কৰিলো কিন্তু সেই বন্ধুজনে কলে কি পিছত ফোন কৰি আছো পিছত ফোন কৰি আছো ফোন কৰিম বুলি নকৰিলে মই ভাবিলো কি বিপদৰ বন্ধুৱে কিন্তু আচল বন্ধু কিন্তু
তাকেটো একেবাৰে সেইটোৱেই সেইটোৱেতু মানে পদত পাল যেতিয়া সহায় পাবা তেতিয়াহে মানে তুমি মানে ভাবিব পাৰিবা যেতিয়া মানে তোমাৰ সহায়টো নাপাবা বা প্ৰয়োজনত নাপাবা সেতো মানে তেখেতে যদি এদিন বা দুদিন দিন বাৰু হ'ব পাৰে তেখেতৰো বিপদ হ'ব পাৰে বা তেখেতে সময় তোমাৰ তাত আহিব নোৱাৰিব পাৰে এতো সদায় যদি এনেকৈ মানে তেখেতে কৈ থাকে তেতিয়া মানে নিশ্চয় ধৰা এটো মানে প্ৰকৃত নহব আৰু
হয় হয় হয় তাকে মানে সুখতটো আমাৰ লগত থাকেই সকলো কিন্তু দুখত মানে দুই এটাহে থাকে
অ' সেইটোৱে মানে সুখৰ ভাল সময় যেতিয়া ধৰা তোমাৰ লগত টকা পইচা থাকিব খুৱাব পাৰিবা তেতিয়া মানে অভাৱ নাই আৰু মোৰো সঠিক তেনেকুৱা মানে অভিজ্ঞতা কিছু আছে দেচোন যেতিয়া মানে ধৰা হাত খালি থাকিব মানে নোৱাৰিব বা তুমি ক'বা যে আজি মোৰ নাই তুমি খোৱাবা বলা বা ফুৰাবা তেতিয়া মানে তেখেতে মানে ক'ব নাই মোৰ আজি কাম আছে ৰ'বা আজি নাযা এনেকুৱা ধৰণৰ মানে কৰি থাকিব তেতিয়াই মানে গম পোৱা যাব যে কোনজন প্ৰকৃত কি উম
সঁচাকে মানে, এনেকুৱা এনেকুৱা বন্ধুবোৰ নাথাকিলে ভাল। তেওঁলোকে আমাৰ অপকাৰ
হয় হয়, এনেকুৱা সকলক মানে আমাৰ অসমত পানীৰ তলৰ কাঁইট বুলিয়ে কোৱা হয়। মানে আৰু চাবা এচাম মানে এনেকুৱা ধৰণৰ বন্ধু আছে, যিয়ে মানে ধৰা তোমাৰ উন্নতি হলে মানে দেখিব নোৱাৰিব, মানে অ তাৰ ইমান হৈ আছে তাৰ আছে মোৰ দেখোন নাই বা সি গাড়ী বাইকখন ললে মই বই পৰা নাই মানে তলে তলে হিংসা কৰে। কিন্তু এনেকুৱা ধৰণৰ কথা হিংসা কৰিলে মানে, ভাল কথা নহয়, হয়নে?
অ নাই নাই সেইটোয়েতো মানে গাড়ী বাৰু কিবা কিবি ললে মানে সুখে হ'ব লাগে। বা মোৰ বন্ধু এনেকুৱা গাড়ী লৈছে। মোৰ
অ, ধৰ তেখেতৰ বিপদত কোনোবা এদিন তেখেতকো দিব হয়নে নহয়? এতিয়া মোৰ মোৰ এখন আছে, তেতিয়া ধৰা তোমাৰ বিপদ হ'লে মই নিদিম নেকি বা মই তোক কৈ থাকো, বোলে চলাই চোৱা বা শিকা এনেকে কৈ থাকো, তুমিহে এনেকে নচলা। গতিকে তেনেকুৱা ধৰণৰ আৰু হ'ব লাগে।
অ সেইটোয়ে, তাকে তোমাৰ বাইকখনো বাৰু অলপমান গধুৰ বাৰু। সেইকাৰণে
অ হয় হয়, এই কিন্তু মানে কি কয় তোমাৰ মানে এইটো মানে মনৰ ভিতৰত ভয় এইটো মানে গধুৰ পাতলৰ কথা নাই মানে। এইজ চাবা এই মানে যিবোৰ গেৰেজত কাম কৰা ল'ৰাবলাক মই দেখিছো, একেবাৰে ক্ষীণ ক্ষীণ তোমাতকে মানে, একেবাৰে খিন একো নায়ে মানে গাত। তথাপিও সিহতে কি ডাঙৰ ডাঙৰ হিমালয়ন, সেইবিলাক বাইক মে ভুং বুং চলাই থাকে। গতিকে সেইবিলাক সেইটো সেইটোক লৈ কথা নাই মানে, নিজৰ মানে, এয়া এটা ভয় মোৰ প্ৰথমে ভয় লাগিছিল। ইমান তিনিশ পঞ্চাশ বাইক মই পাৰিম নে বাৰু? কিন্তু কতো নিশিকাকে মই এনে পাৰিলো। লাহে লাহে
পাৰিলা। তাকে মই মানে ষ্টিৰিং দালত মানে, এতিয়া হেণ্ডেলডালত ধৰো মোৰ মানে এটা ভয় লাগি যায়। মই পাৰম নে বাৰু ইমান ডাঙৰ বাইকে
অ নাই নাই সেইটো হয় তোমাৰ এদিন মানে এদিন দুদিনত তুমি যদি ফিল্ড এখনত ধুনীয়াকৈ চলোৱা, এ হয়তো মৰি যাব পাৰিবা ধুনীয়াকৈ। অ,
এই তাকে বোলো বন্ধুৰ কথা ক'লেও মানে সি বাইকৰ কথাই ওলাল।
অ অ হয় হয়, যিহেতু মানে বিশেষকৈ ল'ৰা মানুহৰ আৰু এইটো মানে প্ৰিয় বিষয় বুলিয়ে ক'ব পাৰিব দিয়াচোন বাইক গাড়ী আজিকালি এইবিলাক
টো মানে সকলোৰে সপোন।
হয় হয়, মানে কেতিয়া মানে বন্ধ ধৰা উন্নতি লে হিংসা কৰিব নালাগে, পাৰিলে তাৰ লগত ধৰা কেনেকৈ মানে সি কৰি গৈছে বা কেনেকৈ সি আহ এ আগবাঢ়ি যাব পাৰিছে, উন্নতি কৰিছে। সেইখিনি যদি এতিয়া তুমি যদি মোৰ কিবা সোধা বা মই তোমাক পৰামৰ্শ নিদিম নেকি ভাল দিশতে পৰামৰ্শ দিম। ভাল ভাল দিশত দিব আৰু যেতিয়া তোমাক ধৰা কোনোবা এনেকা গম পাবা যে বেয়া। ঐ মানে মোক দেখোন ভালকে নকয়ে, ই মই ইমান সুবিধা ই নিজে মনে মনে কৰি থাকে মোক নকয়, এনেকুৱা ধৰণৰ মানে বন্ধুবাত তুমি মানে গমেই পাই যাব। অ ইমান ঠিক নহয় সিমান এটা তেতিয়া সেনেকুৱাৰ পৰা আঁতৰি আহিব লাগে।
হয়, হয়, হয়, আৰু সেইবোৰ বন্ধুও মানে বেয়া পৰামৰ্শ দিয়ে কিন্তু।
হয়, হয়, এতিয়া কিছুমান বন্ধু আছে মানে, হয়, হয় কোৱা?
তুমি যদি এতিয়া বাইক লব গৈছা মানে, কিছুমান বন্ধুক যদি সুধিবা তেওঁলোকে কবই বেয়া বাইক এখন বিচাৰি দিব আৰু মানে এইখন
হয়, হয়, অ', অ', বেয়াটো মানে পৰামৰ্শ দিব হয়, হয়। আৰু এই পস্তাওক বেয়া হওক এনেকুৱা আৰু।
অ, সেইটো মানে মনৰ ভাৱ একেবাৰে থাকিব নালাগে। বিশেষকে মানে আজিৰ যুগ লগত মানে বিশ্বাস কৰিব নোৱাৰিছে কোন বন্ধু সঁচা বন্ধু কোন নে সেই বন্ধু
মানে আজিকালি ঘটনাবলাক পাই শুনিবয়ে পাই থাকো দিয়াচোন এনে বিশ্বাসঘাতকতা এনে কিবা ধৰণৰ মানে আৰু এ আৰু ঘবকৈ এতিয়া মনত পৰিল এই মানে আজিকালি সামাজিক মাধ্যয়ম যিটো সকলোৱ ব্যৱহাৰে কৰে এই এনেকুৱা এই সামাজিক মাধ্যয়ম জৰিয়তে যে বহুতে মানে বন্ধুত্বৰ এনেকুৱা চিনাকি হয় বা কথা বতৰা পা থাকে যিহেতু কি ক'বা এই বিষয়ে আমি এনেকৈ বিশ্বাস কৰিব লাগে নে।
অ, নাই, নাই, নাই ত একেবাৰে মানে ইমান সহজতে ল'ব নালাগে তেওঁলোকক মানে কি আৰু কথাই, পতাই মিলি পেলাই যদি তেওঁলোকৰ যদি বেংকৰ অমুক আদি মানে সেনেকৈ খুজি দিয়ে তেতিয়া কি কৰিবা মানে তেওঁলোকে যদি কয় মানে চাকৰি এটা আছে তোমাৰ কাৰণে।
অ'।
এই এনেকে যদি বেংকৰ একাউণ্ট সমূহ লাগে বুলি কয় ও টি পি লাগে বুলি কয়। তাৰ পিছত যদি তেওঁলোকে মানে মানে নোহোৱা হৈ যে পইচা খিনি লৈ পেলাই তেতিয়া আৰু বহুত ডাঙৰ বিপদ হ'ব।
তাকেইতো।
সেইবাবে কাৰণে মানে একো মানে সহজতে বিশ্বাস কৰিবও নালাগে। মানে এই আৰু মানে গোপনীয় তথ্য বা এইবিলাক প্ৰাইভেট ইনফৰমেশ্যন একেবাৰে ক'ব নালাগে।
অ, আৰু মানে সামাজিক মধ্যয়মত এনেকে চিনাকি হৈ মানে ইমানো বিশ্বাস কৰি ল'ব নালাগে যে নিজৰ মানে যিবোৰ মানে পাৰ্ছনেল ডিটেইলছ সেইবোৰ যাতে তুমি দি, দিলা হঠাতে লগ পাই বা বহুত কম দিনৰ চিনাকি অলপ ভালদৰে চালি জাৰি চাব লাগে বা এতিয়াও প্ৰকৃততে কেনেকুৱা ধৰণৰ ব্য়ক্তি বা যিহেতু তুমি কোৱা সামাজিক মাধ্যয়মতেহে চিনাকি হৈছা। সঁচাকৈটো দেখা নাই এতিয়া ধৰা সামাজিক মাধ্যমত মই দামী গাড়ী এখনৰ অলপ ফটো মাৰি দি, দিব পাৰোঁ সেইটো খন মোৰ নহ'বও পাৰে। নাই, নাই, নাই, মই তোমাক ক'ব পাৰো যে এইখন মোৰে হয়। অ, এনেকে মিছা মাতিব পাৰে যিবোৰ হৈ থাকে দিয়াচোন। বাৰু ভাল লাগিল আজি তোমাৰ লগত এই বিষয়ে
বাৰু ঠিক আছে দিয়া পুনৰ কথা পাতিম আমি।
অ', অ', ঠিক আছে।